অ', বন্ধু নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ, কোৱা।
কি কৰি আছা?
আছিলোঁ এনে। তুমি।
মইও আছোঁ, ভালে আছোঁ। বহুত দিন পিছত, কল কৰিলো যিহেতু আজি ভাবিলোঁ, কিবা এটা বিষয়ত, অলপ দীঘল সৰীয়াকৈ কথা পাতোঁ আমি। তুমি কি বিষয়ত, কথা পাতিমব বিচৰা?
মোৰ মতে, আজি আমি, অসমৰ ঐতিহ্যৰ বিষয়ে অলপ কথা পাতো নেকি। এই বিষয়টো, বৰ বিষয় কিন্তু এটা। তোমাৰ মতে পিছে, ঐতিহ্য মানে কি? তোমাৰ পিছে ঐতিহ্য মানে কি? ঐতিহ্য মানে কি? তোমাৰ বিষয়, তোমাৰ মতে।
ঐতিহ্য বিষয়টো, মোৰ মতে বহুত ভাল হয়, আৰু মোৰ মতে ঐতিহ্য মানে আমাৰ যেনে, পূৰ্বপুৰুষৰ পৰা লাভ কৰা, ৰীতি-নীতি। সংস্কৃতি, ভাষা, উৎসৱ। সাজ-পোচাক, কলা, জীৱন ধাৰা। ইয়ে ঐতিহ্য, বুলি আমি ভাবোঁ। আৰু মই, একেবাৰে আমাৰ পৰিচয় যিহেতু ঐতিহ্য, তোমাৰ মতে, ঐতিহ্য কি, ইমান বিশেষ বুলি ভাবা?
অসমৰ, ঐতিহ্য বিশেষ কাৰণ, ই আজি, ই বহু জাতি-জনগোষ্ঠী মানুহক একেলগে বাস কৰা, একেলগে বাস কৰাই। বা সকলোৰে নিজৰ, নিজৰ সংস্কৃতি আছে। কিন্তু, সকলোৱে মিলি অসমক, সুন্দৰ কৰি তুলিছে। যেনেকৈ আৰু, তুমি অসমৰ, কোনটো ঐতিহ্য আটাইতকৈ বেছি ভাল পোৱা।
মই, অসমৰ আটাইতকৈ বেছি ভাল লাগে বিহু। আৰু গামোচা, আৰু অসমৰ সংস্কৃতি। এ এইবোৰ দেখিলে, অসমক, অসমৰ কথা বেছিকৈ মনত পৰে। সেইহে সেইবিলাকে, মোৰ অসমৰ বেছি লাগে। তোমাৰ, আটাইতকৈ প্ৰিয় ঐতিহ্য কোনতো?
বহুত ভাল লাগে, অসমৰ চাহ বাগিচা। মূগা, ৰেচম আৰু সত্ৰ সংস্কৃতি। সেই বিলাক বহুতো, ভাল লগা মানে, যিটো বাগিচা অসমৰ যি চাহ বাগিচা সেই অতি ধুনীয়া পৰিৱেশ, চাহ বাগিছা যিহেতু আমি ভাল লাগে আৰু। তুমি বিহুৰ বিষয়ে কি ক'ব পাৰিবা, মোক পিছে অৱগত কৰাচোন অলপ।
অ', মই বিহু বুলি ক'লে, মই বিহু হৈছেতো অসমৰ আপোনাৰ অসমৰ একদম ডাঙৰ উৎসৱ। ইয়াত আমাৰ সকলো, যি আমান জাতি-ধৰ্মৰ মানুহ আছে, সকলোৱে আনন্দৰে বিহু আমাৰ উদযাপন কৰে, আৰু বিহু দিনা আমাৰ মানুহে নতুন কাপোৰ পিন্ধে, বিহু নাছে। আৰু বিহুগীত গায় আৰু ইজনে সিজনক সন্মান জনাই আৰু নতুন কাপোৰ দিয়ে ডাঙৰে সৰুক। তুমি কি এ তুমি বিহু কেইটা বিহুৰ নাম ক'ব পাৰিবা।
নিশ্চয় নিশ্চয় ক'ব পাৰিম ৰবা অসমত যিহেতু বিহু হৈছে তিনিটা। ৰঙালী বিহু, কাতি বিহু আৰু ভোগালী বিহু। ত' এই তিনিটা বিহুৰ ভিতৰত তোমাৰ কোনটো বিহু পিছে আটাইতকৈ ভাল লাগে আৰু ভাল। ৱাৰ কাৰণটো কি পিছে।
মোৰ ৰঙালী বিহুটো আটাইতকৈ বেছি ভাল লাগে কাৰণ সেই বিহুটো বিহুৰ সময়ত চাৰিওফালে আনন্দৰ পৰিৱেশ থাকে। আৰু মানুহে নাচ- গান কৰে নতুন বছৰৰ আদৰণি জনায়। সেইবাবে মোৰ ৰঙালী বিহুতো চবতচে চবত কে বেছি। বেছি ভাল লাগে আৰু অ', তোমাৰ কোনটো বিহু বেছি ভাল লাগে।
মোৰতো ৰঙালী বিহুকে বেছি ভাল লাগে কিয়নো সেই সময়ৰ পৰিৱেশে বেলেগ হৈ থাকে কিয়নো সকলোৱে চাৰিওফালে আনন্দত পৰিৱেশ নাচ -গান গাই নতুন বছৰক আদৰণি জনাই। ত' তেনেকুৱা সেই পৰিৱেশটো মোৰো সেইটোৱে সেইবাবে ৰঙালী বিহুটোৱে আটাইতকৈ ভাল লাগে বেছি।
অ', আৰু তুমি অসমৰ কোনখন ঐতিহাসিক ঠাইৰ বিষয়ে বেছি জানা?
কি কৈছা?
তুমি অসমৰ কোন খন ঐতিহাসিক ঠাই বিষয়ে বেছি জানা।
মই তোমাৰ ক'বলৈ গ'লে। মই অলপ জানিব অসমৰ ঐতিহ্য ঠাই বহুতো আছে এনেকা। আৰু তাৰ ভিতৰত যি সত্ৰ বা পুৰণি। মন্দিৰ। কিলা আৰু বহু স্মৃতি শুদ্ধও আছে। তুমি কেতিয়াবা কোনো ঐতিহ্য শিক ঠাইলৈ গৈছা নে?
হয়- হয় মই কেতিয়া ঠাই চাবলৈ যাওঁ। বিশেষকৈ বন্ধ থাকিলে তাত গৈ বহুত নতুন -নতুন কথা জানো শিকো আৰু। জানিবলৈ চেষ্টা কৰোঁ তুমি কলৈ গৈছিলা পিছে?
মই মাজুলীলৈ গৈছিলোঁ। তাত সত্ৰ চাইছিলো আৰু বহুত। শান্ত আৰু ধুনীয়া পৰিৱেশো আছিল তাৰ মাজুলীৰ। তুমি পিছে সত্ৰৰ বিষয়ে জানানে?
হয় -হয় মোৰ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱে গঢ়ি তোলা। বৈষ্ণৱ ধৰ্ম আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু আজিও তাত নাম প্ৰসংগ ভাওনা। বহু সাংস্কৃতিক কাম কৰা হয় তোমাৰ সত্ৰলৈ গৈ কেনে লাগিছে?
মোৰ সত্ৰলৈ গৈ বহুতো -বহুত ভাল লাগিছিল। সকলো ঠাই পৰিষ্কাৰ আছিল আৰু তাত থকা মানুহবোৰে বহুত ভদ্ৰ আৰু মলমিয়াল স্বভাৱৰ আছিল। তেনেকুৱাই তুমি ভাওনা কেতিয়াবা চাইছানে?
হয়- হয় মই এবাৰ ভাওনা চাইছিলো। শিল্পীসকলে ইমান ধুনীয়াকৈ অভিন অভিনয় কৰিছিল। মোৰ আজিও মনত আছে মোৰ এ অভিনয়। শিল্পীসকলৰ অভিনয়তটো বহুত ভাল লাগিছিল। তোমাৰ ভাওনাৰ কোনটো দিন বেছিকৈ ভাল লাগে?
মোৰ ক'বলৈ গ'লে ভাওনাৰ কাহিনী আৰু সংগীত আৰু সাজ -পোছাক বহুত ভাল লাগে। ইয়াৰ জৰিয়তে বহুত ভাল শিক্ষাও পোৱা যায় বুলি মই ভাবো। তুমি পিছে মুখা শিল্পৰ বিষয়ে জানানে?
হয়, হয় মই জানো মাজুলীত বিশেষকৈ মুখা শিল্পটো বহুত বিখ্যাত হয়। তাৰ এক মাজুলীৰ এক বিখ্যাত কলা হিচাপে মূগা শিল্পতটো পৰিচিত। তাৰে শিল্পীসকলে বা মাটি আৰু কাপোৰ ব্যৱহাৰ কৰে ধুনীয়া, ধুনীয়া মুখা তৈয়াৰ কৰে। মই এদিন তাৰ পৰা মুখা কিনিছিলো। তুমি পিছে মুখা কিনিছা নে তাৰ পৰা?
হয় মই সৰু মুখা কিনি ঘৰলৈ আনিছিলো। এতিয়া সেইটো মোৰ ঘৰতে আছে এতিয়াও। পিছে তোমাৰ কেনে লাগিছিল? তাতে সেই তাৰ পৰিৱেশ বা এনেকুৱা মোবাইল ফোন
মোৰো বহুত ভাল লাগিছে শিল্পীসকলৰ হাতৰ কাম দেখি আচৰিত হৈছিলো। তোমাৰ মতে অসমৰ খাদ্য ঐতিয্য অংশ নি?
নিশ্চয় অসমৰ খাদ্য আমাৰ ঐতিহ্যৰ এটা ডাঙৰ অংশ বুলি মই ভাবো। যেনেকা মা ভাত, মাছ। খাৰ টেঙা বা পিঠা, লাডু আদি।
অ', আৰু আজি তুমি লোক সংস্কৃতি আৰু ঐতিয্যৰ সংৰক্ষনৰ বিষয়ে কথা পাতিম। নেকি কি ভাবা তুমি?
নিশ্চয় এই অ' নিশ্চয় এইটো বিষয়টো বহুত গুৰুত্বপূৰ্ণ বিষয় এটা। তোমাৰ মতে লোক সংস্কৃতি মানে কি?
মোৰ মতে লোক সংস্কৃতি মানে হৈছে মানুহৰ বহু বছৰৰ পৰা পালন কৰি অহা গান, নাচ, কাহিনী, ৰীতি-নীতিৰ, জ জীৱন-ধাৰণা। তুমি পিছে অসমৰ কনটো লোক নৃত্যয়ৰ নাম জানা?
উম, বিহু নৃত্য অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য। ইয়াৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ নিজা, নিজা নৃত্য আছে। তেনেকুৱাই তোমাৰ বিহু নৃত্য ভাল লাগে নে আৰু এ কিয় ভাল লাগে যদি ভাল লাগে তোমাৰ?
মোৰ বিহু নৃত্য বহুত ভাল বিহু নৃত্যৰ আনন্দ উৎসাহ আৰু অসমীয়া সংস্কৃতি কষ্টকৈ দেখা যায়। লগতে ঢোল-পেঁপা আৰু গগনাৰ মাত শুনিলে মনটো আনন্দৰে ভৰি উঠে মোৰ। আৰু তুমি বিহুগীত শুনিবলে ভাল পোৱা নে?
অ' হয় মই বিহু গীত শুনিবলৈ ভাল পাওঁ বহুতো। তেওঁ বিহু গীত শুনিলে উৎসৱৰ পৰিৱেশৰ অনুভৱ হয়।
অ',
তুমি পিছে কোনটো বিহুৰ কোনটো বাদ্যযন্ত্ৰ মানে ভাল পোৱা বেছিকৈ?
মোৰ ঢো- পেঁপা বহুত ভাল লাগে আৰু ঢোল পেপাৰ যিহেতু নাচনীয়ে ঢোল ঢোল বাদকসকলে ঢোল পেঁপাৰ বজাই মোৰ সেইটো চাই বহুত ভাল লাগে। বা তোমাৰ প্ৰিয় বাদ্যযন্ত্ৰ কোনটো?
মোৰ গগনা আৰু টকা ভাল লাগে। কিয়নো এইবাৰ বিহুৰ সময়ত। শুনিবলৈ এইবিলাক মানে বিহুৰ সময়ত এইবোৰ মানে শুনিবলৈ বৰ ধুনীয়া হয় সেইবাবে তোমাৰ মতে। তাতে অসমৰ অসম হস্তশিল্প বিখ্যাত কিয় বিখ্যাত মানে হস্তশিল্পৰ বাবে?
মোৰ মতে অসমৰ হস্তশিল্পৰ পৰিশ্ৰম আৰু ওজনশীলতাৰ বাবে বেছি বিখ্যাত বাঁহ বেতৰ সামগ্ৰী। কাঁহ শিল্প আৰু তাৰ কাপোৰো বহুত ধুনীয়া। আৰু লগতে যিবোৰ হস্তশিল্প বনায়। সেইসকলে বহুত কষ্ট কৰি বনায় সেইবাবে মোৰ। অসমৰ হস্তশিল্পক সন্মান কৰো। তুমি কেতিয়াবা তাঁতৰ কাপোৰ বোৱা দেখিছানে পাটৰ কাপোৰ।
হয় হয় মই মোৰ গাঁৱত কিছুমান মহিলাই তাঁতৰ কাপোৰ বোৱা দেখিছো। তেওঁলোকৰ কাম দেখি বহুত ভাল লাগিছিল। তেনেকৈ তুমি পিছে কেতিয়াবা গামোচা বা মেখেলা চাদৰ। কিনিবলৈ গৈচানে বা কাৰবাৰ লগতে কিনিচানে?
হয় হয়। মই মানে মোৰ গাওঁৰ কিছুমান মহিলাই। তাঁতৰ কাপোৰ বোৱা দেখিছোঁ। আৰু বিহুৰ সময়ত এবাৰ গাপোচাও কিনিছিলো। আৰু অসমৰ গামোচা যিহেতু অসমৰ গামোচাটো অসমৰ। প্ৰতীক হয়। সেইবাবে মই অসমৰ গামোচাটো বহুত সন্মান কৰোঁ। আৰু তোমাৰ মতে অসমৰ ঐতিহাসিক পৰ্যটন ক্ষেত্ৰতো কেনে হোৱা উচিত।
মৰ মতে অসমৰ পৰ্যটন ক্ষেত্ৰ মানে। বহু মানুহে অসমৰ বিহু, সত্ৰ চাহ বাগিচা কাজিৰঙা আৰু মাজুলীত চাবলে আহে। কিন্তু ইয়াৰ ফলত পৰ্যটকৰ সংখ্যাও বৃদ্ধি পায় তেনেকুৱাই আৰু। তুমি কি ভাবা?
অ' অ'। ম‌ইও তোমাৰ নিচিনাই ভাবো যে, অসমৰ বিহু সত্ৰ চাবলৈ কা -কাজিৰঙা ঘূৰি পেলাই বহুত মানুহ আহে। তাৰ বাবে অসম চৰকাৰে তেওলোকৰ যাতে ভাল ব্যৱস্থা লয়। আৰু অসমৰ মানুহে যাতে তেওঁলোকক আদৰাই। মই সেই ভাবো আৰু তোমাৰ লগতে মই তোমাৰ কথাটোত মই আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল। আৰু তোমাৰ তোমাৰ কথাত মই আজি বহুত কিবা কিবি আজি জানিব পাৰিলোঁ।
মই তোমাৰ লগত কথা পাতি ভাল লাগিল বহুতো বিষয়ে শুন জানিলো তোমাৰ পৰা।
অ' আজিলৈ ইমানে আৰু কথা পাতিম আগলৈ।
ঠিক আছে দিয়া।
অ'হ